অ'।
হেল্ল' শুনিছ।
উম, শুনিছো উম কি কৰিছা।
আছো এনে।
উম।
তুমি ক'বাত এতিয়া ফুৰিব যাবা নে।
মই ফুৰিবো এতিয়া তোৰ পৰা নাযাওঁ এনে ভাবি আছিলোঁ যাম বুলি। কিন্তু মামা হঁতৰ তাত।
ক'ত ঘৰ?
ছয়গাঁও।
উম হম ভালে।
তুমিতো ফুৰিয়ে আছা বাৰু দিল্লীত।
অ', এই ফুৰাতো এতিয়া নাই কাৰণ এতিয়াতো বহুত কিবা- কিবি চলি আছে যিহেতু দিল্লীত। বাকী যদি মাহঁত অক্টোবৰ মানত আহে তেনেহ'লে এবাৰ বানাৰসৰ ফালে যাম বুলি ভাবি আছোঁ বহুত ধুনীয়া জেগা হয় আৰু। যিহেতু হেৰি সময়ত। আ দিৱালীৰ সময়ত বানাৰস দেখিবলৈ বহুতে ধুনীয়া হয়। যাম বুলি ভাবিছো সেইখিনি সময়ত বাকী আৰু যদি কিবা মিলে তেনেহলে যাব পাৰো আৰু ক'বাত মোৰ এ আমাৰ ঘৰত মানে মাহঁতে কৈ আছিলে যে ডিচেম্বৰ মানত ডিচেম্বৰ মানত জয় মাতাদি যাবৰলে কশ্মীৰ কাতৰা ত তাত তাতে যদি যোৱা হয় এইটো খুবেই ভাল বহুত ধুনীয়া জেগা হয়। মানে জয়মাতাদি কাট্ৰাৰ লগতে কাশ্মীৰখনো চাই আহিবলৈ পাৰিম। আৰু ডিচেম্বৰ মাহত খুবেই ভাল লাগে বৰফ চৰফ পৰে।
কিন্তু কাশ্মীৰ ৰাজদ্বীপো গৈছিলে পাঁচ দিন থাকিলেহি সি কৈছে পাঁচ দিনত একোৱেই নহয় তই যদি যাও সময় ভালকে বিশ দিন মান হাতত লৈ যাবি তেতিয়াহে তোৰ কামত আহে। বহুত ডাঙৰ জেগা হয় আৰু বহুত চাব লগা থাকে বোলে সেইকাৰণে সি কৈছে যে পাৰত চোৱাৰ নহল
সেইটোতো আৰু আমিতো আৰু বিশ দিনৰ কাৰণে এটা যাত্ৰা কৰিব নোৱাৰো নহ কোনোবা যদি বেছিকে ৰিচাৰ্চ কৰিব লগা আছে কাশ্মীৰ খন কেনেকুৱা কি তেতিয়াহ'লে পাৰে কিন্তু টুৰিষ্টৰ কাৰণে খোৱা লোৱা থাকা এইবিলাকৰ কথা আছে ন পইচা কথা আছে ক'ত কেনেকে মিলোৱা ত' সেইটো কাৰণে যদি মানে এনেকে ভাবিব লাগে যে এইবাৰ আমি এনেকে আহিছো এইখিনি চাম নেক্সবাৰ যদি আকৌ যদি ভগবানে আনে একেটাৰ জেগাতে তেনেহ'লে আমি এইখিনি ফুৰিম সেই তেনেকুৱা হ'ব লাগে। মই ফুৰিছোঁয়ে প্ৰায় নৰ্থখন প্ৰায়ভাগ ফুৰা গৈছেয়ে মই বাকী চাউথৰ ফালে ফুৰিবলে আছে দক্ষিণ ফালে দক্ষিণ চাইডত মই যোৱা নাই এতিয়ালৈকে
চাউথৰ ফালে মই যোৱা নাই বাৰু।
হুম উম মানে গৈছো যদিও কিছুমান জেগা যেনেকে এতিয়া উৰিষ্যাখন চাউথত পৰে। সেইখনত মই গৈছো। বাকী উৰিষ্যাৰ আশে পাশে এনেকে বাৰু যোৱা নাই যদিও পাছ হৈছো জেগাটো কাৰ লৈকে কিন্তু জাগাটো নামি পিনে একো চোৱা নাই সেই তেনেকুৱা আৰু আমাৰ টো মানে কি হয় এতিয়া ঠাণ্ডা আমাৰ সেইটো চাইদে অকমান ঠাণ্ডা যিহেতু পৰে উত্তৰ পশ্চিম ভাগটো যিহেতু অলপ হেৰি পৰে ঠাণ্ডা পৰে সেইটো কাৰণে গৰম জেগাত অলপ আহিবৰ কাৰণে ভাবিব লগা হয়
উম
তাকে বাকী ফুৰিছোঁ মই ইফালে ৱেষ্ট চাইডটো ফুৰিছোঁয়েই মহাৰাষ্ট্ৰ এইবিলাক পোণে এইবিলাক ফুৰিছো বাৰু মহাৰাষ্ট্ৰ এতিয়া মনত নাই বহুত সৰুতে গৈছিলো
অ
বহুত সৰুতে ত এতিয়া তাতে কি কেনেকুৱা এতিয়াৰ কথাবোৰ তাতে মনত নাই সেই সেইটো সময়তে বহুতখিনি ডেভলপ্ড আছিলে বাৰু ডেভলপ্ড মান কি মানে ৰাস্তা চাস্তা বহুত ডাঙৰ আছিল আছিলে। তাৰ পিছত মানুহবোৰো বহুত বেলেগ ইষ্টাইলৰ মানে অ! মানুহবোৰ কেনেকুৱা বুলি কওঁ এতিয়া? ভাল আছিলে, মডাৰণাইজ আছিলে। তাৰ পাছত আহ কি বুলি কয় বহুত মেৰিন ড্ৰাইভ বুলি এটা যোনটো তাতে হেৰি হয় ৰিভাৰটো হয় ন। তাৰে সন্মুখত তাতে চব ষ্টাৰসকলৰ, চেলিব্ৰিট বিলাকৰ ঘৰ আছিলে।
অঁ।
অঁ ভাল আছিলে। বাকী তুমি কোৱা? তুমিতো বহুত জেগা ঘূৰিছা চাগে??
ঘূৰিছোঁ সৰুতে ঘূৰিছোঁ সেইকাৰণে ইমান এটা মোৰ মতো নাই কিন্তু ঘূৰিছো মানে ঘূৰোৱা নাই। শ্বিলং গৈছিলোঁ। সেইটো দৰ্ধ পাত বেছি ঘূৰাই নাই।
অঁ-অঁ।
কিন্তু বাকী এনেই দিল্লী, আগ্ৰা
অসমখনেই গোটেই ঘূৰা নাই আজিলৈকে সেইটোৱে ক'লো নৰ্থৰ পাৰ্তে ঘূৰা নাই। নিজৰ অসমখনতে ঘূৰা নাই বেছিকে।
অসমখন ঘূৰিবা। কেতিয়াবা সেইফালে যদি যোৱা ডিব্ৰুগড়, প্ৰথমতে অসমখনে ফুৰি লোৱা চোন। ডিব্ৰুগড় তাৰপাছত অ যোৰহাট, শিৱসাগৰ। বহুত চাব লগা আছে।
উম।
গৰম দিনত নাযাবা।
উম।
টো অলপ ঠাণ্ডা পৰিলে তলাতল ঘৰ, শিৱসাগৰ, ৰংঘৰ কাৰেংঘৰ তাৰপাছত শিৱ শিৱদৌল। শিৱদৌলৰ আগত যোনটো উম নামসমূহ পাহৰিলোঁ বাৰু।
উম, মই শিৱদৌল গৈছোঁ চাগে।
জেৰেঙা পথাৰ। জেৰেঙা পথাৰতো জানা চাগে হিষ্ট্ৰীটো?
নাই নো
জেৰেঙা পথাৰত হেৰি দিছিলে নহয় এ মানে পাহৰিলোঁ তেওঁৰ নামটো। মাৰি পেলাইছিলে নহয় জেৰেঙা জেৰেঙা পথাৰত মাৰিছিলে তেওঁক। আৰু উম! আৰু কি জেৰেঙা পথাৰ মানে বেলেগ একো নহয়। এই শিৱ ৰংঘৰৰ তাতে মানে জয়মত তীক য'ত মাৰি পেলাইছিলে। জয়মতীৰ যদি তুমি ঘটনাটো জানা।
অঁ-অঁ-অঁ।
ত জয়মতীক সেই ৰংঘৰৰ যোনখন পথাৰখন সেইখনকে জেৰেঙা পথাৰ বুলি কৈ কৈছে বাৰু। এতিয়া মই ইমানো ভালকে নাজানো। মইও জেৰেঙা পথাৰে চাবলৈ যোৱা নাই। যিহেতু কম সময় আছিলে আমি, মই যোৱাতে। জয়মত জয়মতী তাত তে নিজৰ মানে হাজবেণ্ডৰ কাৰণে। আহ এৰি দিছিলে, চেক্ৰিফাইচ কৰিছিলে মানে। তেওঁক মাৰি পেলাওক। তেওঁ যিহেতু গদাধৰ সিংহ আছিলে, তেওঁৰ হাজবেণ্ড। তেওঁক মাৰি পেলাবৰ কাৰণে উম বহুত খিনি এনিমিজ আহিছিলে। আহোতে তেওঁ কৈছিলে যে, মোক লাগিলে মোৰ ৰি মাৰিব নালা। লাগে হাজবেণ্ডক মাৰিব নালাগে, তেঁও আপুনি মোকে মাৰক। সেই তেনেকুৱা বহুত খিনি হিষ্ট্ৰ্ৰী আছে। আৰু আপুনি যদি, মানে তুমি যদি জানা? যে হেৰিৰ কথা আমাৰ হিষ্ট্ৰীৰ কথা অসমৰ তেন্তে অসমক। আহোম মানে। হেৰিয়ে, আহ কি আছিলে এইসকল মোগল সকলে।
উম,
আহ' বহুতবাৰ, বহুতবাৰ মানে এতিয়া মই কৈ আছো কেইবাৰ। আহ, সোতৰবাৰ।
উম'
সোতৰবাৰ। আ হেৰি কৰিছিলে, আহ মাৰিবলৈ আহিছিলে কিন্তু নোৱাৰিলে। আহোমসকলক মাৰিব ত' সেই ইয়াতে বহুত কল কথা আছে দেন। আপুনি যদি এ তুমি যদি হেৰিত যোৱা। এ কি বুলি কয়, তলাতল ঘৰত যোৱা তলাতল ঘৰৰ পৰা ৰং। ঘৰ অলমোষ্ট তোমাৰ ফাইভ কিলোমিটাৰ মান হ'ব।
অ'
ফাইভ-টেন কিলোমিটাৰ মান ত তাৰে। পৰা তলাতল ঘৰৰ পৰা ৰংঘৰলৈকে তলেদি ঘৰ তলেদি ৰাস্তা আছে। আহিব লগা, সেইবোৰ এতিয়া বন্ধ। কৰি দিছে বাৰু কিন্তু সেই তেনেকুৱা। বহুত ধুনীয়া জাগা হয় যাবা, উম উম' বাকি আৰু আমাৰ ল'ৱাৰ আচামৰ ফাল তুমি কাজিৰঙা মানচ এইবোৰ গৈছা নে নাই?
মানসত যোৱা নাই, কাজিৰঙা গৈছো।
অ' যোৰহাটত। কাজিৰঙা একচুৱেলি যোৰহাটৰ হেৰিটোত নপৰে, কাজিৰঙাৰ বহুত কেইখন ডিষ্ট্ৰিকত পৰে।
উম' বহুত কেইখনত পৰে, কাজিৰঙাখন বহুত ডাঙৰ ন। উম'
তেনেকুৱা কাজিৰঙাখন এক্চুৱেলি যোৰহাট ডিষ্ট্ৰিকৰ আণ্ডাৰতে পৰে। যেন পাইছো।
আৰু এইখনতো কাজি কাজিৰঙাৰ আধা পাৰ্ডটো বেলেগ বৰ্ডাৰৰ ছাইডেও পৰে।
অ' অ' কোন মই কোনফালে বৰ্ডৰ ফালে পৰে মই নাজানো বাৰু কাৰণ মোৰ ইমান আইডিয়া নাই। কাজিৰঙাৰ ফালে মানসত গৈছিলো বহুত সৰু থাকোতে সেইখন বহুত ধুনীয়া জেগা হয়। অ অলপ কাজিৰঙাতছে বেছি এৰিয়াটো বেছিয়ে হয়। মানসৰ কাজিৰঙাত ছে কিন্তু। মানসখন এতিয়াও ভাষ্ট হৈ আছে কিছুমান জাগাত মানসৰ এতিয়া যাব নোৱাৰি। আৰু ভাত মানুহ। এটা বস্তু ভাল লাগে ভূটান আৰু ভাৰতৰ সীমান্তত।
উম'
সীমান্তটো দেখিব পাৰি আৰু এখন নৈ হৈছে। এ নদী এখন হৈছে সীমান্ত ভাৰত আৰু ভূটানৰ উম ভালে লাগে এই জাগাখিনিও ধুনীয়া জাগা। আৰু নৈতো বিৰাট ভাল লাগে তাতে বহুত মানুহ তাতে থাকে বা হেৰি কৰে। আমাৰ আমি যেতিয়া মানস গৈছিলো তেতিয়া মই হেৰিৰ লগত গৈছিলো আহ মানে তেনেকে যেতিয়া গৈছিলো কি বুলি কয় এইটো উম আমাৰ গাড়ী লৈ গৈছিলো গাড়ী লৈ যোৱা তে তেনেকে মানে আমি এটা বাইশজন এটা এনিমেল হয় সেই বাইশজন এনিমেলটো দেখা পাইছিলো
অ
সেই তেনেকোৱা বাকী তুমি কোৱাচোন তোমাৰ প্ৰাইভট তোমাৰ ক'ত ক'ত গৈছা কেনেকোৱা কি কেনেকোৱা লাগে কত গৈ
ঠাণ্ডা জাগাত যাই বেছি ভাল লাগে কাৰণ তাতে বেছি
ট্ৰেভেলিং কৰিলে অলপমান ফ্ৰেচনেছটো পায় বাৰু গৰম জেগাত চাই ঠাণ্ডা জেগাবিলাকে বেছি ভাল পাও। এতিয়া ঠাণ্ডা বুলি ক'লেতো নৰ্থ ইষ্টৰ বাৰ্তেও বাছিল অকল আমাৰ। বাকীতো চাউথৰ ফালো সেইফালেতো ৰ'দে
উম, উম, উম।
সেইটোৱে
ঠিকে আছে হা, হা। হেল্ল
সেই তেনেকোৱা আৰু।
অ, অ। হয়নে, নাই ফুৰিলে মন চনো ভালে লাগি থাকে। ফ্ৰী হোৱা যায়, নতুন এখন জাগাৰ জানি কথাবোৰ জানিও খুব ভাল লাগে চব চব জেগাবিলাকৰ বেলেগ-বেলেগ আপোনাৰ তোমাৰ হেৰি ন। অ কি বুলি কয় কালচাৰ
উম।
অ এইবিলাক বেলেগ, বেলেগ। ত, সেইটো কাৰণে ভাল লাগে চব মানুহবোৰে বেলেগ -বেলেগ এ কিছুমান নিয়ম, কানুন মানে।
অ'।
ভাল লাগে আৰু আমাৰ অসমখনতে কিমান কি বেলেগ-বেলেগ মানে আমাৰ আপাৰ আচাম উজনি অসমৰ কাৰণে বেলেগ মানে মানুহবিলাকে আৰু নামনি অসমৰ কাৰণে মানুহ বিলাকে বেলেগ মানে। নামে, মানে এ সেইটোৱে আৰু। বেলেগ -বেলেগ চবতে বেলেগ- বেলেগ হেৰি। উম, উম।
আ সঁচাই একেখন ষ্টেটতে থাকা যায়।
সেইটোৱে একেখন ৰাজ্যতে থকা যায়। যদিও বেলেগ- বেলেগ নিয়ম।
মই ৰাখো অহ।